অ', কি কৰিছা?
এনেই বহি আছো।
অ'। তোমাৰ খবৰ ভাল?
ভাল ভাল, তোমাৰ?
ভালেই দিয়া।
অ এনে বহি আছো কি কৰিম ইমান গৰম
অঁ, আজি ইমান গৰম পৰিছে।
এই নকবা আৰু থাকিবই পৰা নাই গৰমত। খোৱা নাই বনা এতিয়া।
অঁ।
তুমি কি বনাইছা?
মই গাহৰি আৰু ঔটেঙা বইল চব্জি বনাইছোঁ।
মজ্জা, কেনেকে বনাইছা কোৱা চোন ৰেচিপিটো?
ৰেচিপিটো মানে কি হয়, গাহৰি আনিলোঁ কালি হা', তাৰ তাৰপাছতে ধুই মেলি মানে প্ৰথমতে অলপ তাত গৰম পানী উতলাব উতলাইছো। তাৰ পাছত পানী খিনি মানে গাহৰি তাৰ পাছত ৰচুন আদা পিঁয়াজ বাকী অলপ খৰিচা দি দিছো। তাৰ লগতে ঔটেঙা আৰু নিমখ বাকী একো দিয়া নাই। এ মজাকে
উ মজা হৈছে চাগে খাবলৈ ন?
অ', তাৰপৰা বৰ্তমান এতিয়ালৈকে খোৱা নাই হৈ আছে আৰু। তাৰ পিছত আকৌ একেবাৰে ধনিয়া দিম আৰু নমাই দিম।
অ' আৰু লগত?
ইফালে কলদিল আলু ভাজি ত সেনেকে। ফ্ৰাই কৰিম আৰু চ' অলপ চালাড বনাম সেনেকে আৰু দুপৰীয়া সাজ খাব লাগিব আৰু।
খাবলৈ মাতিবা আকৌ?
আহিবা আহিবা। এতিয়া মানে বেটা বেটিৰ একজামো শেষ হ'ল, ত' এতিয়াতো বন্ধ আছে। ত এটা দিনত আহিবা দেই।
যাম বাৰু। এনেকে বনাই খোৱাবা দেই।
হাঁ?
এনেকে বনাই খোৱাবা।
নিশ্চয় নিশ্চয়। হয় হয়। বাকী তুমি কি বনাম বুলি ভাবিছা?
হাঁ হাঁ।
তুমি কি বনাম বুলি ভাবিছা?
মই কি বনাওঁ? মও এনেকে গাহৰি খাই ভালে পাওঁ বাৰু।
অঁ এতিয়া অলপ হেৰি- মোলে আহিবা গাহৰিৰ লগত ৰহি অলপো আনি থম খোৱা নে নোখোৱা?
এই খাওঁ টো পুৰা ভাল পাওঁ।
হয় নেকি? অঁ খাব লাগে আৰু সেইট- আৰু মানে কয় শৰীৰৰ কাৰণেও অলপ ভাল।
অঁ ভাল বুলি কয় ঠাণ্ডা অঁ বেছি গৰমত। খাব লাগে বুলি কয় উম গাহৰি লগ- গাহৰি লগতে মজা লাগে খাই।
উম উম, হয় হয়।
সেইয়াইতো, গলে খোৱাবা কালি দেই। ৰাতিপুৱা মই- চাহ খালো, চাহ বিস্কুট এনেকেই ভাত খোৱা নাই আৰু খাম।
অ অ।
অ শুনা আক তুমি কিবা কোৱা নাই? হাঁ? হেল্লৌ'
কি কৈছা?
তোমাৰ নেটট নেটটো নেটটো অকমান প্ৰব্লেম হৈছে নি?
অঁ' এই মানে গাড়ীৰ ঘৰৰ- মানে ঘৰৰ ওচৰতে- এই গাড়ীৰ এনেকুৱা ৰাস্তাৰ কিনাৰতে যে গাড়ী মটৰ বিলাকৰ আৱাজ বিলাক আহে।
অঁ।
এনেকুৱা ঘৰ ওচৰতে অলপ কামো লাগি আছে। চ' সেই- বিলাক আৱাজো আহে।
অঁ। সেইকাৰণে মানে দিস্তাব দিছে।
হয় চাগে অঁ'।
উম' আৰু কোৱা আজিৰ দিনটো কি কৰিবা?
আজিৰ দিনটো ইমান গৰম পৰিছে কি কৰিবা এতিয়া চব্জি বনাই আছ- ছো তাকে এতিয়া অলপ খাই বৈ মেলি শুব লাগিব আৰু।
এই গৰম দিনত গ- এয়াই গৰম দিনত যে ইমান টোপনি ধৰে ন দিনত।
অঁ' তাকে এতিয়া অলপ খাই বৈ মেলি শুব লাগিব।
অঁ' আৰু ফেনৰ তলতো বহি ল'লে নকবাই মানে একদম বহ- বহি বহিয়ে টোপনি যাওঁ।
উম' তাকে এতিয়া অলপ এই- ইভিনিং টাইমত অলপ ওলাই যাব লাগিব অলপ যাওঁ। কৰ'বাত পাৰ্কৰ অলপ বহো গে নেকি। অলপ ঠাণ্ডা হেৰি ল'ব লাগিব। তাকে, এতিয়া গৰম বন্ধ উম'- এতিয়া যিহেতু দিছে ব'লা ক'ৰবাত ফুৰিব যাওঁ নহ'লে।
অ', ব'লা, প্লেন এটা কৰা।
উমঁ, যাব লাগে, এনেই- টো আমিতো ব্যস্তই থকাৰ নিচিনা হয় নহয় জানোঁ বাচ্ছাবিলাকৰ লগত। ত' এতিয়া বন্ধ পৰিছে তোৰ এতিয়াই যাবলৈ ভাল হৈছে।
অ', সেইয়াই। সেই অৰুণাচলৰ পিনে গ'লে ভাল হ'ব চাগে ন?
ভাল হ'ব অঁ',।
ঠাণ্ডা ন' সেইপিনে জেগাখিনি। উমঁ, উম' এইপিনে- যোৱা, অঁ', সেইপিনিয়ে যোৱা হ'লে ভাল হ'ব চাগে।
ভাল হ'ব অঁ', হয়-হয়। বিলাকো ভাল পাব। পানী জেগা।
অঁ', -অঁ', -সেইয়া, পানী মানে একদম ল'ৰা-ছোৱালীখিনিকো লৈ যাব লাগে। সিহঁতৰো গৰম বন্ধত ধুনীয়াকে মানে একদম ফূৰ্তি কৰিব পাৰিব আৰু।
হয়-হয়।
তাকে ভাবিছোঁ এদিন মান যোগাৰ কৰিবা। ভালকে প্লেন এটা বনাই মোক অঁ', ফোন-চোন কৰিবা। তাৰপিছত গৈ আহিম গৈ। অ'।
ফুৰাও হ'ব, মনো ভাল লাগিব। ঘৰত সোমাই থাকিবা।
সেইয়াইতো, উম' কিমানো ঘৰতে সোমাই থাকিম। আমনিয়ে লাগি যায়, এনেকে ক'তো যোৱাই নহয় ন' ল'ৰা-ছোৱালী- স্কুল
অঁ', ল'ৰা-ছোৱালীৰ লগতে আৰু এতিয়া ব্যস্ত হৈ থকা নিচিনা হয়।
সেইটোয়েতো, ঘৰতে ল'ৰা-ছোৱালীৰ লগতে এনি টাইম লাগি থকা।
অঁ', তাকেহে, ৰাতিপুৱা উঠিলো বুলি ক'লে আৰু- বাচ্ছাবিলাকৰ লগতে মানে ব্যস্ত দিনটো।
উমঁ, সিহঁতৰ লগত লাগি থাক আও। অ', তোমাৰতো চাগে আৰু'হে কষ্ট অহা-যোৱা ন'?
অঁ', ল'ৰা-ছোৱালী লগতে মানে এনেকে ব্যস্ত থাকিব লগা হয় আৰু।
অঁ', কিমান হৈছে বয়ষ ল'ৰা-ছোৱালী কেইটা?
বেটাৰ এতিয়া আঠ বছৰ হৈছে।
অঁ', -অঁ',।
খেলত দিছো আৰু ক্ৰিকেটত। মানে ক্ৰিকেট খেলটো- খেলি বহুত ভাল পায়। ত' মানে সেইটো কাৰণে- অঁ', সেইটো কাৰণে মানে তাক আৰু খেলত দি দিছো।
অঁ', এনেকুৱা ভাল পোৱা হ'লে ভাল আছে। মানে যি বস্তু মানে বহুত ভাল পায় ন' সেই এটা দি দিলে পু- ৰা মন দি খেলিব আৰু।
অ তাৰ মানে সেই আগ্ৰহ আছিল
এ কোনে কোনে কল কৰিছিলা সংগীতা কৈছিলা
ই আহে
হা কোৱা কি কৈছে
হেল্ল'
অ কি কৈছা অ অ অ শুনিছো কোৱা অ কথা কি কৰিছিলা
হয় তোমাৰ আৱাজটো অ
উমহো আৱাজটো মানে অকমান হূলস্থুল হৈ আছে বাৰু অ সেই ভিতৰত আছিল যে সেইকাৰণে মানে
অ অ
আৰু ছোৱালী ছোৱালী
ছোৱালী বয়স
আহা
ষোল্ল বছৰ চলি আছে তাইৰ এতিয়া
অ অ ডাঙৰে হল তোমাক দে ডাঙৰে হ'ল ছোৱালী
অ ডাঙৰে
তোমাক দেখিলে নালাগে আকৌ অ মানে কথা মানে মা মাক জীয়েক নকব লগৰ বুলি কব
অ মই সেই তাকে স্কুলত যাওঁ যে ত' পেৰেণ্টছ মিটিং হয় তেতিয়া মানে চব সেনেকেই মানে হেতৰ লগৰ বিলাকে বা প্ৰথমতেতো মোক বাই বুলিয়ে ভাবিছিলে তাৰ পিছতহে আৰু একচুৱেলি মানে কি হয় অলপ সৰুতে বিয়া হলো ন ত' এতিয়া মানে সমান আৰু লগৰ নিচ নিচিনা হৈ গলো আৰু
অ ভালেই হৈছে জানানে লগ লগৰ লগ এটাও হৈছে এ কবালে যাবলৈ হ'লে এতিয়া বেলেগ লগ দৰকাৰে নাই মানে ছোৱালীজনীক লৈ গ'লে হৈ যায় আৰু
অ সেইটো হয় এতিয়া পূজা হওক বা শিৱৰাত্ৰিয়ে হওক মই মানে তাইৰ লগতে যাওঁ যেনি হ'লেও এতিয়া বেলেগ মানে এনেকে হেৰি কৰিব লগা নহয় আৰু কৰবাত যাব মন গলেও মা বেটি দুইজনী ওলাও আৰু সেনেকে যাও
অ
বাকী তোমাৰ
কৰে সেইটোৱে টো সেনেকা হৈ থাকিলে ভাল লাগে ন কিবা এটা মানে লগ দৰকাৰেই নাই ঘৰতে আছ ছোৱালীজনীক ক'ব লাগে আৰু দুজনী ওলাই যাব লাগে পুৰা মানে বেকাগ চোৱাও হয় কিবা মন পচন্দৰ কিবা খাই লোৱাও হয় বাহিৰতে আৰু
অ', তাকে মই সেইটোৱে কৰো এতিয়া
এ ঘৰতো চাগে পুৰা হেল্প হৈ যায় তোমাৰ কাম বনত।
অ', হয় হয়, তেনেকে এনেই অ', কাম বনত বাৰু তাইক ইমান সেইবোৰ হেৰি কৰিব নিদিওঁ কাৰণ পঢ়ি আছে তাই তেতিয়া, ত' ইমান মানে মানুহ চাৰিজন ইমান কামো নোলাই বাৰু ঘৰত। ত যিমানখিনি পাৰো সেনেকে কৰো আৰু মানুহজনেও অলপ সহায় কৰি দিয়ে। অ', এনেকে আৰু বেলেগ বিলাকত আৰু মানে বহুত হেৰি হয় আৰু সুবিধা হয়। তাকে, পিছে তোমাৰ বেটা কিহত পঢ়িছে?
বেটা ছেভেন, এইবাৰ ছেভেন পাইছে পঢ়ি আছে আৰু। ছোৱালীজনী স্কুল দিয়া হোৱা নাই।
অ', অ'।
অহা বছৰলৈকে ভাবিছো আৰু তাইৰ চাৰি বছৰ চলি আছে।
অ'।
অহা বছৰ, অহা বছৰলৈকে দিম আৰু। বেছি সৰুৰ পৰা দিব দিগদাৰ জানা।
হয় হয় আৰু মানে কি হয় বিলাকত ইমান মানে তোমাৰ চাবজেক্ট নহয়। ইমান সৰুতে মানে মানে লব নোৱাৰে সেহতি।
সেইটোৱে আৰু বুজি নাপায় ন, মেইন কথা মেইন কথা বুজি নাপায় আৰু আজিকালি কিমান এইবোৰ ঘটনাবোৰ দেখিছাই দেখোন টিভি বোৰত।
অ', স্কুলত মানে এতিয়া ক্লাছৰুমত ইমান আয়াৰবিলাকে কেয়াৰো সেনেকৈ নলয়।
নলয়। নলয় সেয়াই। সেইটো কাৰণে মানে ভয় লাগে আৰু সেইকাৰণে অকণমান জনা হলে দিম ভাবিছো।
ভালেই ভাবিছা অ', তাকে। ঠিক আছে বাৰু দিয়া, তুমিও বাকীতো মোৰ চবজি হৈ গ'ল। এতিয়া চাওঁ আৰু অলপ ঠাণ্ডা হওক, খাবলেহে বাকী আছে আৰু।
উম, উম, ঠিক আছে দিয়া খাই বৈ লোৱা। অ', অ', ঠিক আছে উম।